অ' ভালনে?
অ', ভালেই।
আছো দিয়ক। কি কৰিছিলে?
মই এই ভাত খাই উঠিছো ভাত খাই পেলাই বাচন বৰ্তন ধোলো ধোই পেলাই এতিয়া আজৰি হৈছো আজৰি হৈ পেলাই তোমাৰ লগত কথা পাতিবলৈ আহিছো।
অ', অ', কি বনালে আজি মই এই আমাৰ দাদাহত আহিছিলে। তাৰপিছত অ হেৰি সিহঁতৰ মানে চাহে খালে লুচি বনাইছিলো হয় লুচিকে চবে খাই চাই থৈদিলো বেছি যোগা হেই নকৰি কষ্ট নকলো আজি আহ ভাত নবনালে মায়ে এই লুচি অমলেট এনেকে খায় তাৰপিছত আৰু সিহত অলপতে খোৱা হ'ল যে আৰু খাব মন নগ'ল আৰু
তাকে এবাৰ খোৱাৰ পিছত আকৌ খাবলে মন নাযায় আৰু
অ তাকে
হেৰি হয় যায়। মই দালি বনা দালি বন ন দালি মানে হে তোমাৰ এই এই কি কয় জিকা জিক আৰু এনেকে বুত দি পেলাই মছলা চচলা দি বনাইছো তাৰ পিছত আকৌ পইজনী মাংস দিলে মাংস
অ,
সেয়াই আৰু
অ অ আহক দিয়ক ইমান গৰম ন তাতে
বা কৈছ গৰমৰ পৰা মানে মানুহ থাকিব পৰা হৈছে দেই বহুত
সেইটোৱে মাজত উম মাজতে আমাৰ চবৰে অসুখো হৈ গ'ল গৰমতে একদম জ্বৰ এই ভাইৰেল টো আহিছে যে
জ্বৰটো মানে হৈছেই চবৰে এইটো আমাৰ ইয়াতো এতিয়া ব উম
এটা হ'লে বোলে চবৰে হয়।
সেইটো আছেই ভাইৰেলজে ন
উম,
বাহ যোৱাে মানে সকলোৱে তোমাৰ এইটো বস্তু হবই জ্বৰ তাৰতে আমাৰ ঘৰৰ ওচৰতে তেনেকে জ্বৰ হৈছে জ্বৰ হৈ পেলাই এতিয়া এই এডমিট হৈ আছে মেডিকেলত
অ আচ্ছা আচ্ছা।
বয়স্ত মানুহ জন।
ত অ, এতিয়া আমাৰ ইয়াতো পোৱালী বিলাকৰ ইমান এডমিট হৈছে নহয় জ্বৰতেই মানে
তাকে সেইটো ছিজনটো তেনেকুৱা ন।
ছিজন টো তেনেকুৱা আৰু এইটো কৰোণাৰ নিচিনা জানে জ্বৰটো। কিবা মানে পোন্ধৰ দিন মান থাকেই।
উম উম আগতে তোমাৰ কৰুণা কৰুণা হওঁতেতো মানুহ তোমাৰ ওচৰলে। যাবলে নিদিছিলে জ্বৰ জ্বৰ জ্বৰ মানে। দূৰতে থাকে জ্বৰ জ্বৰ বুলি ক'লে আৰু দূৰতে থাকিব দূৰতে। এতিয়াহে মানুহখিনি মানে কৰুণা কৰুণাত হে কাৰণেহে,
হয়তোৱে হয়তোৱে। আৰু মানে কি হয় আগতে এটা টেবলেট খালে বা টেবলেট নাখালেও ভাল হয়। এই কৰুণা বেজীটো লোৱাৰ পৰা কিবা যেন মানে হেৰিহে হ'ল। এ ভয় খুৱাই খুৱাই এনেই।
আৰু এই কৰুণা বেজিটো দিয়াৰ পৰা মানুহবিলাকৰ বহুত হাৰ্টৰ প্ৰব্লেম হৈছে। আৰু পি বহুত মানে কি ধৰা এতিয়া এতিয়া মানে ধৰাচোন কিছুমান বেমাৰ আছে হা সেই বেমাৰত। কৰুণা বেজিটো আচলতে লব নালাগে, কিন্তু মানুহে ভয়তে লৈ ল'লে ন। বেংকলৈ যাবলৈ নিদিব বাছত
অঁ, নিদিয়ে নহয় দোকানৰলৈকো নিদিয়ে ন দেখাই হেৰিখন দেখালেহে যাব দিয়ে, তেনেকুৱা হৈছিলে ত
তাকে, সেইবাবে মানুহে মানে এতিয়া একেবাৰে বেজিটো মানে চবেই ল'ব ললে, লোৱা দেখি এতিয়া মানুহবিলাক
প্ৰিমেণ্ট কৰিলে, গভম গভমেণ্টে মানুহক। সঁচা দেই, আৰু বা আৰু যে ক'ত কি হ'ব আৰু। অঁ আৰু ইমান মানুহবিলাকৰ মানে কি হাই প্ৰেচাৰ ষ্ট্ৰক। হাৰ্ট এটেক, ব্ৰেইন হেমাৰযেগ তাৰমানে ইমান বাঢ়িছে নহয় সৰু সৰু পোৱালিৰে।
তাকেইেতো স্কুলত এতিয়া তোমাৰ হেৰি এ কি কয় স্কুলত প্ৰাৰ্থনা কৰি থাকিলি। সেই প্ৰাৰ্থনা কৰি থাকোতে ল'ৰা ছোৱালী বিলাক যে চিট খাই পৰি যায় ন গৰমত। তাৰপিছত দেখিবা বোলে আমুক আমুক এনেকুৱা হ'ল তামুক তেনেকুৱাই হ'ল। তেনেকুৱা ধৰণৰ হৈ আছে, বেমাৰ বিলাক মানে মানুহৰ তোমাৰ কি যে হ'ব ন, ভাবিয়ে পেলাই আৰু সেই বেজীটোৰ পৰাই মানুহৰ বহুত মানে প্ৰব্লেমত পৰিছে দেই।
বহুত প্ৰব্লেম, মানে জোৰ জবৰদস্তি দিয়াৰ নিচিনা নহয় জানো। বিজিটো।
অঁ
মানুহে নলওঁ বুলি, প্ৰথমটোতো চবেই ললে ছেকেণ্ডটোৰ পৰাহে অলপ হেৰি হৈছে। মানে বে বেজিটোৱে এফেক্ট বোৰ কৰিছে।
মইতো থাৰ্ডটো লোৱা নহলেই।
থাৰ্ডটো নল'লে আমাৰো ঘৰত নল'লে পাই থাৰ্ডটো। ছেকেণ্ডটোলৈকে ল'লে কিন্তু। আৰু কাহ কিবা এটা হ'লেই কাহ মানুহৰ।
অঁ কাহঁটো আৰক কফ জমা হয়।
কফ্‌ জমা হয়, শুকান কাঁহ আৰু চাবচোন এলাৰ্জিৰ নিচিনা হয় কাঁহটো। ভাল নহয়েই নহয় নহয় নহয়।
এতিয়া কফ্‌ কফ্‌ জমা কৰি পেলাই কিবাৰ আকৌ আজিকালি মানুহৰ পানী জমা হয় আকৌ কিবা বোলে কিবা কিবি মানে কি বেমাৰ ধৰণৰ নানান ধৰণৰ হ'বলৈ ধৰিলে আগতেতো তেনেকুৱা ইমান বেমাৰ নাছিলে। ন মানু্হৰ
নাছিলে নাছিলে মানুহ বিলাকৰ।
এতিয়াহে মানুহৰ হ'বলৈ লৈছে।
অঁ আৰু শাক পাচলিনো খাব কি, গোটেই মানে এইবিলাক কাৰবাইত দিয়া। বেজী মৰা।
সেইবিলাক বস্তু যে খাবই নালাগে, বিশেষকৈ যে এতিয়া শাক পাচলি বুলি কলেতো মানুহে শাক পাচলি বুলি কলে ভয়েই কৰা হৈছে। আৰু আহিলে তোমাৰ আজি যদি কিনি আনে, কাইলে তোমাৰ একে ভেঁকুৰ ধোৱা নিচিনা হৈ যায় দেখিলে ঘিণ লাগি যায়গৈ।
ভেকুৰ দাৰে আৰু বজাৰত যে এতিয়াও শাক ওলাইছে তাকে আচৰিত।
তাকেতো সেইবিলাক থাইতো মানুহ বিলাকো বেছি বেমাৰ হৈছে। আচলতে শাক পাচলি খাবই নালাগে, ফল মূল শাক পাচলি, বেমাৰতটো সেইবিলাকৰ পৰাই বেছি হয়। এতিয়া আমি খাই, আম মানুহে ভাবে কি আমটো বহুত ভাল বস্তু, কিন্তু একো ভাল বস্তু নহয় আমটো।
নহয় নহয়, আম খাবলৈ আম খালে বুলে পাইখানাহে হয় মানুহৰ
অ আম খালে, উম, এইবিলাক বস্তু এতিয়া তৰমুজ খালে মানুহৰ তাৰে ঠাণ্ডা পৰে সেই একো ন পেট ঠাণ্ডা হৈ যায় একদম। পূৰা ক্লিয়াৰ হয়। কিন্তু এতিয়া দেখিবা তৰমুজটো খালে মানুহৰ পেট ক্লিয়াৰ নহয়, বেমাৰ হে হয়।
বেমাৰ হে হয়, এই ঘৰত যে পোকে খোৱা আমটোৱে ভাল। কাটি কুটি আদা পেলাই হলো নহয়নে? অ তাকে খোৱাই ভাল। উম
নহলে নহয় তোমাৰ এতিয়া ঘৰৰ বস্তু খোৱাটোৱে বেছি ভাল। তেতিয়া বেমাৰ আজাৰৰ পৰা তোমাৰ মানে অকমান ৰক্ষা পৰে, কিন্তু এতিয়া সেইবিলাক বস্তু আকৌ ঘৰত থাকিবও লাগিব ন?
থাকিবও লাগিব আৰু আজিকালি মানুহক সময় নাই যে কৰিবলে। জেগা থাকিলেও সময় নাই, আৰু কাৰোবাৰ সময় আছে জেগা নাই। তেনেকুৱা আজিকালি গাঁৱত এতিয়া চাওকচোন যা গাঁৱতনো কেইটাই খেতি কৰে? মানুহ খেতিয়ে নাই, মানুহ ইমান ব্যস্ত, কিনিয়ে খায়।
সেইকাৰণেতো বেমাৰতটো বেছি হৈছে, মানুহ আৰামত যিমান তোমাৰ এতিয়া আৰামত থাকিব লৈছে, সিমানে তোমাৰ বেমাৰ বেছি আছে, আগতে ধ কাপোৰ কাপোৰ ধ ৱাছিং মেচিন নাছিলে, ৱাছিং মেচিন নহওঁতে হাতে কাপোৰ ধুইছিলে, মানুহে অকমান পৰিশ্ৰম ন? এতিয়া মানুহৰ সেই পৰিশ্ৰম নাইকিয়া হৈ গ'ল। এতিয়া মেচিন আছে মেচিনত কাপোৰ আৰু আগতে ঘৰ দুৱাৰ মোচোতে, হেৰি তোমাৰ এতিয়া হেৰিত কৰিব লাগে, আমি তেতিয়া কাপোৰ দি মুচিছিলোঁ। সোপা কানী দিছিল। এতিয়া সেইটো নাই এতিয়া খাৰহে খাৰহে মুচিব লাগে।
অ দেই বা, মানুহ বিলাক মানে আপডেট যিমান হৈছে তিমানে বেয়ালৈ গৈছে।
আৰু সেইকাৰণে মানুহৰ বেমাৰ আজাৰ বেছি হ'ব লৈছে। মানুহ পৰিশ্ৰম ব বস্তুটো নোহোৱা হৈ গ'ল ন?
সেইটোৱে কিন্তু আগৰ আগৰ দিনৰ মানুহ ইমান কাম কৰে যদিও ভাগৰ বোলা বস্তুতো নাই হা আৰু দি দীৰ্ঘায়ু নহয় নে? বহুত বয়সলৈকে জীয়াই থাকে। আজিকালি আপুনি অকনমান খোজ যাবচোন এ মানে ভাগৰত যেন বহুত কাম কৰিছে, নোৱাৰেও কিবা দেহাই নাটানাৰ নিচিনা। আয়োস বিলাক কমি আহিছে মানুহ বিলাকৰ। ষাঠি ওচৰা ওচৰি মানুহখিনিয়ে মৰে, নহয়নে?
তাৰকে সৰু সৰু বিলাকে
অঁ মাজতে আমাৰ লগৰ এজন ল'ৰা, ঘপককে আৰু ফাংচন এই এইবাৰ বি এপ্ৰিলত ফাংচন চাইছে, গোটেই ৰাতি ফাংচন চাইছে। গৈ পেলাই তিনিটা বজাত শুইছে গৈ মাকে দেই চাইছে অহ বোলে দেই তাৰ পিছত ৰাতিপুৱা মাতি আছে নুঠে মৰি থাকিল বিচনাতে মৰি আছে কিমান মানে কিয় আৰু প্ৰচাৰ‌ ষ্ট্ৰক
সৰু ল'ৰা
প্ৰেছাৰ ষ্ট্ৰক বুলি সৰু ল'ৰা আমাৰ বয়সৰ মোৰ লগৰ
সেইবিলাক মানুহৰ যে কি যে হ'ব লৈছে বিয়া বাৰু কৰালে নাই
বিয়া মানে লৰা ছোৱালী এজনী ভাল পাইছিলে বহুত বছৰৰ পৰা তাৰ পিছত সিহঁতৰ কাষ্টৰ প্ৰব্লেম আছিলে কাৰণে ঠিক ঠাক হৈছিলে হে এইবছৰ মানে এই ডিচেম্বৰত বিয়াই আছিলে সিহঁতৰ ঘূনিয়া
কিয় এইবিলাক বেমাৰ মানে মানুহৰ বেমাৰ যে ধৰি ধৰিব নোৱাৰি দেই
নোৱাৰি মাজতে আমাৰ পাপাৰো হেৰি হল নহয় প্ৰেছাৰ হেৰি হিট ষ্ট্ৰক হৈছিলে হৃদষ্টক হৈছিলে আপোনাৰ খুব যে গৰম পৰিছিলে এ এ হল কেইদিনত মানে পাপাৰ কি হয় চুগাৰ আছে ন চুগাৰ আৰু প্ৰেছাৰো আছে অপ পাপাই মানে কি কয় ৰাতিপুৱা সোনকালে উঠি পেলাই খুব কোৰ চুৰ মাৰে তাৰপিছত নিজৰ গা ঘামটো উ প্ৰেছাৰ চুগাৰৰ কিন্তু মেডিচিন নাখায় প্ৰেছাৰৰ খায় তাৰপিছত আপোনাৰ কি হ'ল ইমান সন্ধিয়া খন আকৌ ইমান গৰম মই ইস্কুল যোৱা তাই মই কৈছো হৈ যাব যে ইমান গৰম তুমি ৰুটি বেছি কাম নকৰিবা দেই ‌এ ভাবা নাই তেনেকুৱা তাৰ পিছত গৰমত কাম কৰি দিলে এ থাকিলে আহি পেলাই গা চা ধুই ধুলে হেৰি কৰিলে ই এক্সিলি আবেলি সময়ত ‌কৰিছে জানে আবেলি অহ বহি আছে বহি আছে কথাবোৰ মানে পাপাই গম পাইছে যে নিজৰ গাতটো বেয়া লাগিছে বুলি পাপাই কি কৰিছে অহ বহি থাকা নাই খোজ কাঢ়ি দিলে ভৰিত পানী ঢালিলে সেইকাৰণে মানে হেৰি হ'ল অলপ নহ'লে মানে ষ্ট্ৰকটো পোৰা মাৰি দিলে হয় তাৰ পিছত ঠাণ্ডা পানীৰ বটল পিঠি ফালে ডিঙি ফালে ললে তেনেকৈ কিন্তু আহি পাইছোঁ মানে কথা পাতিছোঁ আমি কথাবোৰ মানে নুফুটে স্পষ্টকৈ একদম মানে মুখত এ হেৰি মানে লেলাই লেলাই কথাখিনি কৈছে আৰু মই ভাবিলোঁ মানে কি হৈ আছে তাৰ মানে‌তো গাতটো বেয়া লাগি আছে কথাখিনি একদমেই ই ইস্পষ্ট নহয় তাৰ পিছত প্ৰেচাৰটো লগে লগে জোখিলো বাপুৰে দুশ দহ নহয় তাৰপিছত লগে লগে একে উম গাড়ী মানে মাতি তাৰপিছত সন্ধিয়া সময়ত তাতে উম আৰু ডক্টৰো ঘপককে নাপায় নহয় আজিকালি নহয় জানো অহ হেৰি তাৰপিছত লৈ গলোঁ লৈ গৈ পেলাই তেতিয়া ডক্টৰে আকৌ জুখিলে কৈছে নাই এইটো প্ৰেচাৰ ষ্ট্ৰক নহয় হিট ষ্ট্ৰক গৰমতো ওলাই যাবলে পৰা নাই যে বডিটোৰ পৰা সেইটো কাৰণে হৈছে সেয়া চা এডমিট নহল এডমিট কৰিবলগীয়া নহল পপাৰ তাৰপিছত অহ তাৰপিছত হেৰি চেলাইন তেলাইন লিখি দিলে ঘৰতে আনি পেলাই দিলে বাৰু সেখিনি দি চি বাৰু ভাল এতিয়া ঠিকে আছে এতিয়া ঠিকে মানে তাৰ পিছতে জ্বৰ হ'ল জ্বৰত পৰিলে সেই জ্বৰ যে হেৰি এটা চেলোৱা আৰু সেই জ্বৰৰ পৰা জ্বৰটো ভাল হ'ল কিন্তু মানুহজন মানে একদম এই ইমানেই দুৰ্বল মূৰ ঘূৰণি উঠিবই নোৱাৰে একো নাখায় একোৱে নাখায় মানে এতিয়া মানে খোৱা বোৱা এৰিছে পা পাপাই বেলেগ ন খোৱা বোৱা একেবাৰে নাখায় এই কেতিয়াবা মায়ে গালি পাৰি পাৰি এ দিয়ে তাৰ পিছত এ কেতিয়াবা মানে ফল মূল খাব বিচাৰে কিন্তু হেৰি আক চব ফল মূলো খাব নোৱাৰে নহয় চুগাৰৰ কাৰণে
উম বেমাৰ বিলাকৰ মানুহে ধৰিবই নোৱাৰি
অ এটা এটা বস্তু খাব পাৰে যদি এটা বেমাৰ কেনে ইটো বস্তু বেয়া তেনেকুৱা হয় তাৰ পিছত এতিয়া যোৱা পৰহি আকৌ ডক্তৰৰ ওচৰৰ পৰা আনিছে বা মেডিচিন চেডিচিন দিছে এতিয়া খাবলে মানে কি হয় ভোকটো নালাগে এতিয়া বম উকালি উকালি ভাব বা সেইটো কমিছে কিন্তু ভোক নালাগে একেবাৰে ভোক নালাগে এ নাখালে কেনেকে হব ন ডক্তৰক যোৱা পৰহি দেখ দেখাই আহিছো হে যোৱা পৰহি দেখাই আনিছো যোৱা পৰহি ড ডক্তৰ ডক্তৰ দেখাওঁতে ডক্তৰ মানে কি হয় উম পাপাৰ মানে কি খাদ্য দেখিলে মানে বমি বমি উকালি উকালি ভাপ আহে সেইটো বন্ধ হ'ল